হেল্ল'।
আহ হেল্ল'
মৰ ভইচটো আহিছে নে?
অ আহিছে
অ আহ কোৱা কোৱা
কি কৰি আছা?
মই এনে আছো অলপ গাটো বেয়া তুমি
মই আছো এক্জাম আছিল ন একজামৰ পৰা আহিলো পিছত ইন্টাৰ্নশ্বিপৰ পৰা আহিলো। তোমাৰ খবৰ কি?
হ'ব ঠিকে আছে তোমাৰ?
মোৰো খবৰ ভাল।
বাকী একজাম শেষনে শেষ হোৱা নাই তোমাৰ?
এতিয়া ইণ্টাৰ্নশ্বিপ ষ্টাৰ্ট কৰি আছো।
অ আচ্ছা কিতাৰ পৰা কেইটা লৈকে থাকে? মই অলপ গা চা ভালদৰেতো অলপ বহি আছো।
আচ্ছা।
পিছে ইণ্টাৰ্নশ্বিপটো কেইটাৰ কেইটা লৈকে।
ইণ্টাৰ্নশ্বিপটো ইলেভন থাৰটিৰ পৰা ৱান থাৰ্টি লৈকে আছে মানে ইণ্টাৰ্নৰ্শিপটো আমাৰ
অ অ ভালেই তেতিয়া হ'লে ছোন
উ তুমি কি কৰি আছা?
অ এনে এতিয়া আৰু নৰ্মেলি অ কাম চাম অলপ থাকে অলপ। তেনেকোৱা আৰু।
আচ্ছা।
বাকী আৰু খবৰ পাতি কেনে তোমাৰ চৰি চৰি ভাত খোৱা খবৰ পাতিৰ লগত আংকল আণ্টিৰ খবৰ কেনে?
ভালেই চবৰে খবৰ।
অ অ ভালেইছোন তেতিয়াহলে অহ খালো। তুমি?
উম খালো মই অলপ আগতে
অ অ এ নৰ্মেলি মাছ। তুমি?
ময়ো মাংস মাংস দি খালো। আৰু কি খালা অকল অকল মাংস নেকি?
নাই মাছেদি ভাত খাইছো মই।
অ অকল মাছেদি খালানে?
অ অ অ মাছৰ চব্জি বনাইছো।
আৰু কি ভাল পোৱা খাই?
মই মইতো বেছিভাগ মাছেই খাওঁ।
এতিয়া কি মই মইতো মাংসই
আচ্ছা কোৱা কিবা কৰি আছিলা তুমি?
তুমি এতিয়া কি কৰি আছা? কি কৰিব বুলি ভাবিছা? একজাম শেষ হ'ল তোমালোকৰ
অ আমাৰ ছিক্সথ ছেমৰ একজাম শেষ হল।
অ কি কৰিবা এতিয়া?
সেইটোৱে ৰিজাল্টৰ কাৰণে ৰখি আছো ৰিজাল্টৰ পিছত কাম এটা পাইছো সেইটোতো সোমাই যাম।
অ।
মানে ৰিজাল্ট লাগে এই আছে এটা কোম্পনীৰ কাম। মানে ৰিজাল্ট। টো লাগে ৰিজাল্ট নোহোৱাৰ আগত নাপাও সেইটো কাৰণে ৰিজাল্টটো কাৰণে ৰখি আছো মই। ৰিজাল্ট আহিলে সোমাই যাম তুমি
মইতো পঢ়িবই লাগিব ইন্টাৰ্নশ্বিপে কৰিব লাগিব।
উ কিমান দিন আছে এইটো
বিশ দিন মান কৰিব লাগিব।
কিমান?
বিশ দিনমান কৰিব লাগিব ইণ্টাৰ্ণশ্বিপ। আঠ ঘন্টা ছয় ঘন্টা কৰি কৰিব লাগিব ছয় সাত ঘন্টা কৰি উম কি কবা ডিগ্ৰী চাৰটিফিকেট নিদিব নহলে।
অ অ গমাই কি কলেজৰ কি কলেজো কেনেকোৱা আছে এতিয়া বহুত দিন মোৰ কলেজো যোৱা নাই। এক্সাম দিয়াৰ পিছত।
ভালে আছে ঠিকে আছে এতিয়া নতুন নতুন সেই কৰি আছে ফেচিলিটি কৰি আছে কলেজত।
অ শুনা পাইছো মই আমি যেতিয়া নাই আমি ওলাইছো। সে এইবোৰ বস্তু দি দিছে কলেজত।
প্ৰিঞ্চিপাল চেঞ্জ হৈছিল ন। প্ৰিন্সিপাল চেঞ্জ হৈ গৈছিল এই কাৰণে।
গম পাওঁ এইটো বছৰতে চেইঞ্চ হৈ যাব। আমি যেতিয়া যিবোৰ যিবোৰ নতুন নতুন বস্তু হয় আমাৰ লগতে হয় আৰু।
উম।
বাকী আৰু এক্সাম চেগজাম দি কেনে এই এক্সামটো দি কেনে কেনে লাগিছে? তেতিয়া-
লাগি আছে পেপাৰ অলপ হাৰ্ড আহিছিল ইবাৰ।
অঁ পিছে তোমালোকে এটা টপিকত কথা পাতিবা ভাবিছো পাতিবা নেকি?
টপিক-
এক্সাম মানে আজিকালি দেখা পাইছে যে- এক্সাম ওপৰত বহুত কথা ক'ব পাৰে। ভাবিলো আজিকালি ছাত্ৰ ছাত্ৰীয়ে দেখা পাইছা। এক্সাম সময়ত একদম মানে বহুত মানুহ। বিশেষ চাপত ভুগিবলগীয়া হয় ছাত্ৰ ছাত্ৰীসকলে। ত তুমি কি ভাবা সেইকা মানসিক চাপটো? কব কাৰণে কি কৰিব লাগে?
অলপ শান্তি টাইপৰ মান থাকিব লাগে। মনতটো অলপ শান্তি কৰি ৰাখিব লাগে।
অঁ আৰু?
মনটো শান্তি ৰাখি একদম- সেই কৰি মানে যিমান খিনি পাৰ আৰু পঢ়িবা আৰু ইম্পৰ্টেন্ট টপিক খিনি পঢ়িবা। পঢ়ি কেনে তাৰ পিছত- এক্সাম দিব গলা আৰু চিলেবাছ মতে পঢ়ি গ'লে হ'ল।
অঁ অঁ ঠিকে কৈছা বাত মই ভাবো ছাত্ৰ ছাত্ৰী সকলে যদি- প্ৰথমৰ পৰা একদম পঢ়া- কলেজ ষ্টাৰ্ট হোৱাৰ পৰা একদম ক্লাছ আৰম্ভ হব পৰা অলপ অলপকৈ পঢ়ি থাকে- এইটো হলে ভাল জাননে? কাৰণ তেতিয়া হলে যে পঢ়ে যদি গোটেইখিনি একজামৰ আগত- শেষ কৰা শেষ যাব আৰু একবাৰ ৰিভিজন মাৰি দিলে তেতিয়া গোটেইখিনি হৈ যাব কমপ্লিত একদম। সেইটো সফল সেইটো ভাল নে?
অঁ সেইটোতো অবভিয়াচলি ভাল হয়। আগৰ পৰা যদি তুমি পঢ়ি থাকা তোমাৰ পিছলৈ ইজি হয়। তেতিয়া মানে ষ্টুডেন্ট সোপাৰ ভয়ও নালাগে পঢ়িবৰ কাৰণে। সিহতে আগতে কনফিডেন্স থাকে। নহয়, মোৰতো এইখিনি হৈ গৈছে ৰিবিচন মাৰিব আছে ৰিবিচন- জানমাৰি মই একজাম দি আহ আহিম ভালকে।
অঁ অঁ অঁ।
সি নাথাকে।
ঠিকেই কৰা বাকী আৰু তুমি ভাবা-। কলে কি কৈছিলো ছাত্ৰ ছাত্ৰ ছাত্ৰী- ছাত্ৰীসকলৰ পিতৃ মাতৃক কি কৰিব লাগে যাতে সিহঁতৰ সুবিধা হয়? ছাত্ৰ ছাত্ৰ মানুহে মানে এক্সাম হয় সহজ হৈ যায়।
সাত। ছাত্ৰ ছাত্ৰ আহ পিতৃ মাত্ৰে ইমান চাপ দিব নালাগে। চাপ দিলে কি হয় মানে- সিহঁতে মানে অলপ মানে মানসিক টাইপৰ অলপ ভয় খাই যায় ন। ভয়ত হোৱাৰ ফলত সিহঁতৰ মানে অলপ মানে- খাব্ৰাহতৰ ফলতো সিহঁতৰ মানে- সেই নহয় অলপ। সেইকাৰণে মানে ইমান সেই দিব নালাগে।
উম।
পাছ কৰি মানে এক্সাম টাইমত ইমান হেৰি কৰিব নালাগে মানে পঢ় পঢ় এনেকা। কৰিব নালাগে, তাৰ আগৰ পৰা ক'ব লাগে কি পঢ়ি থাকা এতিয়াৰ পৰা অলপ অলপ পঢ়ি যোৱা। লগা হলে এক ঘন্টা পঢ়ি যোৱা তেতিয়া মানে অলপ শেষ হয়। চিলবছটো অলপ সেইৰি থাকে। কিন্তু যদি পৰীক্ষাৰ আগতে মানে পিতৃ মাতৃয়ে কয় পঢ়া পঢ়া গোটেই দিন পঢ়ি তা ঘাত- তেতিয়া অলপ মানসিকভাৱে সিহঁতে ভয় খায় ন সেইকাৰণে। সেইখিনি বস্তু কৰিব নালাগে।
কথাটো তুমি ঠিকে ক'লা একদম মানে উচিত কথা কৈছা ব জানা মতে-। বাকী আৰু এই এনেকুৱা কলেজ আৰু স্কুলি দেখা পাইছ নে আজিকালি। ছাত্ৰ ছাত্ৰীসকলক বুত-। বহুতো বুজা হয় বুজা দি আছে কলেজ সমূহে অলপ নতুন। নতুন কিবা বেছিকৈ পঢ়া ওলাই আছে। পঢ়াটো অলপ টান হৈ য আছ যিমান লাহে লাহে ছাত্ৰ ছাত্ৰী। লে উত্তীৰ্ণ হৈ যায় থাকে লাহে লাহে পঢ়াটো টান হৈ যায় থাকে দেখাই পোৱা তুমি-। তু সেইটো বিষয়ে কি ক কব বিচাৰে যাতে উত্তীৰ্ণ যাতে সিহঁতে ছাত্ৰী যেতিয়া। উত্তীৰ্ণ হৈ যায় তোকে যে সহঁতে পঢ়াটো কেনেকে মেনেজ কৰিব লাগে।
আচলতে মই কব মানে কব বিচাৰো আৰু কি আমাৰ যে এডুকেশ্বন টো-। আমাক মানে ইতিহৰ টাইপৰ এনেকা কৰি কেশন শিকাই ন। কিবা এটা মানে। কবিতা টাইপৰ মনচ লেখকৰ বিষয়ে আগৰ মানুহে কি-। কৰিছে শিশোপাৰ বিষয়ে শিকাই ন মোৰ মতে এশোপা শিকাব নালাগে এতিয়া আমাৰ যিটো ব। বৰ্তমানত চলি আছে আম বৰ্তমানে কেনেকা টাইপৰ কি কৰিব পাৰিম। মানে কেনেককা টাইপৰ টেকনলজি সে কৰিব পাৰিম। কেনে টাইপৰ মানে। সেইটো টপিক ওচৰতে সিহঁতে সৰুৰ পৰা শিকি আহিব লাগে সেনেকাা টাইপৰ কৰিব লাগে। তেতিয়া সিহঁতৰ মানে অলপ কাম আমাৰ মানে তেতিয়া উন্নতিও বেছি হয় সিহঁতে সেইটো শিকি আহে ন। সেইটো টপিকৰ ওপৰতে-। মানে আগৰ বস্তু শিপা শ। শিকিব নালাগে যেনেকা কবিতা কাহানি টাইপৰ আগতে কি হৈছে। আগতে কোন লেখকৰ কি হৈছে কেতিয়া জন্ম হৈছে।
অ অ তুমি ঠিকে কৈছা কথাটো। উম তোমাৰ কথাটো উচিত হয় যেনেকুৱা যি কিু দেখা পাই আছা। ইউৰোপ এনেকুৱা বহুতো মহাদেশত এতিয়া আমাৰ ভাৰতবৰ্ষতো এনেকুৱা হৈছে। নতুনত প্ৰযুক্তি শিক্ষা থকা বৃত্তিমূলক শিক্ষা দিয়া আৰম্ভ-। কৰিছে যেনেকুৱা কামৰ লগত জড়িত থকা শিক্ষাও আজিকালি দিয়া আৰম্ভ কৰিছে। সেইটো মানে ভাল কৰিছে।
উম মই সেইটোয়ে কব বিচাৰো কামৰ মানে। লগত মানে কৰিব লাগেলেটেড মানে আমাৰ টপিক শিকাব লাগে-। এডোকেচনত মানে এড কৰিব লাগে।
সেইটোয়ে এতিয়া লাহে লাহকে আহি আছে আমাৰ কলেজতো আহি আছে বুলিো শুনা পাইছো। মানে এতিয়া যে দেখা পাইছে নতুন নতুন শিক্ষা নীতি যে আহিছে। চাৰি বছৰ কৰি দিছো তাতে মানে এতিয়া নতুন এনেকুৱা ভিত্তিমূল শিক্ষা মানে-। দৰকাৰী বুলি কৰি দিছে এতিয়াৰ। তোমালোকৰ কাৰণে ভাল তোমালোকৰ নহয় তোমোকৰ পিছৰ প্ৰজন্মবাক আমাৰ যেতিয়া। যিবোৰ এইবাৰ নতুন এডমিশন লৈছে সিহঁতৰ কাৰণে বহুত ভাল হৈছে। সিহ নতুন নতুন বহুতো জানিব লগগীয়া কথা শিকিব পাৰিব কলেজৰ পৰা স্কুলৰ-। পৰা তটো সেনেকুৱা ভালেই হয়।
আ
লগতে আৰু তুমি কি ভাবা মানে আমি পৰীক্ষা যেতিয়া দিব লাগে পৰীক্ষাটো অকল পঢ়িবৰ কাৰণে অ পঢ়ি পাছ। কৰিবৰ কাৰণে দিবা লাগে নে কিবা জ্ঞান আয়ত্বৰ কাৰণে দিব লাগে।
তুমি কি ভাবা এইটো বিষয়ে অ তুমি কি ভাবা এইটো বিষয়ে। অ হেল্ল'।
অ কোনটো বি।
হেল্ল'
হেল্ল' মানে তোমাৰ মাতটো অলপ কাটি আহিছিল আৰু
অ এতিয়া আহিছে।
উম উম আহিছে কোৱা।
কৈ আছো তোমাক শুনা মানে আজিকালি দেখা পা মানে। আজিকালি চোৱা নতুন নতুন শিক্ষানীতি শিক্ষানীতিৰ ফল আজিকালি ছাত্ৰ ছাত্ৰীসকলক স্কুলে কলেজে নতুন। বহুতো শিক্ষা শিকাই আছে কামত জড়িত বস্তু শিকাই আছে যিবোৰ শিকিলে ভাল এইবোৰ যে কলেজ স্কুল শ আৰম্ভ কৰিছ এইটো ভাল নে বেয়া তুমি কি ভাবা এইটো বিষয়ে।
এইটো মই কৈ কাৰণ আমি যেতিয়া পঢ়ি- ছিলো এতিয়া আছিল তেতিয়া এসোপা নাছিল। আছিল এতিয়া সেই কাৰণে সিহঁতৰ-
উম ঠিকে কৈছা তুমি কথাটো।
ল'ৰা মানে সেই শিকাইছিল অলপ টাইপৰ ইতিহাসৰ বিষয়ে শিকাইছিল। মানে অলপ মানে সেই টাইপৰ হব লাগে কাম, কামৰ ৰিলেটেড থাকিব লাগে আমাৰ টাইমত মানে কাম কৰি - শিকাইছিল কামৰ ৰিলে এতিয়া এইটো নিউজ ষ্টাৰ্ট হৈছে যদি বহুত ভালে হৈছে। ষ্টুডেণ্টে নতুন কথা শিকিব পাৰিব উম।
উম ঠিকে কৈছা তুমি কথাতটো তুমি ভালে কথা ক'লা।
মোক মায়ে মাতিছে হা তোমাৰ লগত মই কালি কথা পাতিম হা বেলেগ দিনা কেতিয়াবা দিয়া হা লগ।
অক অকে অ অ লগ পাম দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতা।
অ দিয়া।